অহ, শুনিছোঁ। মোৰ মাতো শুনিছানে নাই?
অহ, শুনিছোঁ অলপ কমকে শুনিছোঁ বাৰু।
অহ', অহ', অহ'। এতিয়া শুনিছা?
এতিয়াও শুনিছোঁ এতিয়া ভালকে শুনিছোঁ। ঠিক আছে হ'ব এডজাষ্ট কৰিব পাৰিম আৰু। অহ, এতিয়া ভালকে শুনিছোঁ। অহ, মই আপোনাৰ এনেই বহি আছিলোঁ অলপ। মোবাইলটোকে চাই-চাই অহ, ভাত পানী খালোঁ। খাই বৈয় মোবাইলত মানে অলপ অহ, গেম-চেম খেলি আছিলোঁ এনেকে। অকমান আৰু ৰাতিৰ টাইমত, এনেই বেছিকে নেখালোঁ বাৰু অকমানেই।
অহ, ঠিকে আছে, ঠিকে আছে। গেম-চেম খেলি থাকিব লাগে গম পাইছানে নাই মাজে-মাজে। তেতিয়া তোমাৰ মাইণ্ডটো ফ্ৰেছ হৈ থাকে।
হয় বাৰু কথাটো। এ মই তেনেকে নেখেলোঁ মানে মই অহ, মোৰ খবৰ খাতি ভালে বাৰু।
অহ', অহ', অহ'।
মানে এই গেম-চেম ইমানকে নেখেলোঁ। মই আপোনাৰ কেতিয়াবাহে খেলো এক একসপ্তাহ বা এক মাহৰ মূৰত এদিন বা দুদিন
অহ', অহ' ঠিকে আছে, ঠিকে আছে তেতিয়া। বেয়া নহয় মানে খেলি থাকিব লাগে আৰু মাজে-মাজে ন'।
উম, আপুনি খেলে নেকি?
মই তোমাৰ সেই কেতিয়াবা-কেতিয়াবা কাৰচেত খেলোঁ আৰু।
উম, মই ইমান ভাল নাপাওঁ মানে গেম-চেম খেলি।
অহ', অহ', অহ' ঠিকে আছে বাৰু। ইমান নেখেলিলেও ইমান একো কথা নাই বাৰু একো প্ৰব্লেম নহয়। তাকে সেই মই তোমালৈ ফোন কৰিলো মানে কথা এটা আলোচনা কৰিম বুলি গম পাইছানে নাই?
অহ, কেনেকুৱা ধৰণৰ কথা বাৰু?
এ এতিয়া যে মানুহ, এই মোবাইল ফোনৰ ওপৰতে মানে গম পাইছানে? তোমাৰ আজিকালি মানে ধৰিলোৱা এতিয়া মোবাইলৰ তোমাৰ ভাল দিশো আছে চাবলৈ গ'লে আৰু তাৰ লগতে তুলনামূলক ভাৱে কি হৈছে আমাৰ মোবাইলৰ বেয়া দিশো আছে গম পাইছানে নাই?
হয়, হয়, হয়। মানে এতিয়া কি কয় ভাল বস্তু এটা যদি থাকে, ভাল দিশ এটা যদি থাকে, বস্তু বস্তুটোৰ এটা বেয়া দিশো থাকিবই আৰু সেইটো
থাকিব-থাকিব-থাকিব হয়, হয়। এতিয়া মানে তুমি চোৱা দেই, এতিয়া আমি মোবাইল ফোনটো যদি আমি ভাল দিশত ব্যৱহাৰ কৰো গম পাইছানে, তেনেহ'লে আমি প্ৰথম প্ৰথম কথা আমি সেই আগৰ দিনত আমাৰ, আমি যেতিয়া আমাৰ দিনত তোমাৰ মোবাইল চোবাইল নাছিলে গম পাইছানে নাই? তেনেহ'লে কি হৈছিলে তোমাৰ এজন মানুহৰ বা এজন লগৰীয়া ধৰি লৈছো হা এজন লগৰীয়া তোমাৰ ঘৰলে গ'লে কি হয়। মানে আমি চিঠি লিখিবলগীয়া হৈছিলে গ'ম পাইছানে নাই সেই সময়ত। কিন্তু তোমাৰ এতিয়া আকৌ সেই তেনেকুৱা ধৰণৰ নহয় নহয় গ'ম পাইছানে নাই। এতিয়া তোমাৰ, এতিয়া তোমাৰ। এটা তুমি মেছেজ কৰিলে তুমি মেছেজতে এনেকে দি দিব পাৰা। গ'ম পাইছা নাই তোমাৰ এক ছেকেণ্ডত মেচেজ টো গুচি যাব। এক ছেকেণ্ডত এক ছেকেণ্ডত তোমাৰ যিমানেই দূৰত নাথাকক। এক ছেকেণ্ড দুই ছেকেণ্ডত মেছেজ গুচিয়ে যায় আজিকালি। কিন্তু তোমাৰ সেই আগৰ সময়ত কি হৈছিলে গ'ম পাইছা নাই। তোমাৰ হয়তো এখন চি ঠি তোমাৰ তাত পাওঁতে গন্তব্যস্থানত পাওঁতে মানে তোমাৰ হয়তো তিনি চাৰি দিনৰ পৰা ধৰি মেলি এমাহলৈকে সময় লাগি গৈছিল গ'ম পাইছা নাই।
উম, হয় ঠিকে কৈছে বাৰু।
লাই গ'লেটো মোবাইল ফোন আমাক বহুত হেৰি কৰিছে সহায় কৰিছে নহয় জানো। অ' এতিয়া তাত অ' সম্ভৱ নহয় অ', এতিয়া তাৰ লগতে কি হৈছে তোমাৰ এতিয়া আমি চোৱা সেই এনেকে ফোনো কৰিব পাৰো তেনেকে হয় নহয়। তোমাৰ লাগিলে দেশৰ ই ইখন মূৰ ইটোৰ মূৰত এজন মানুহ আছে লাগিলে সি সিটো মূৰত এজন মানুহ আছে। কিন্তু সেই ইমূৰ সিমূুৰত থকা মানুহজনৰ মাজত কিন্তু আমি এক ছেকেণ্ডৰ ভিততে আমি কথা পাতিব পাৰো গ'ম পাইছ নাই। এক ছেকেণ্ডত ইমূৰৰ পৰা গৈ তোমাৰ ফোন পাই যাবগৈ নহয় জানো। সেই ক্ষেত্ৰত চাবলৈ গলে আমাৰ মোবাইল ফোনৰ বহুত ভাল মানে এটা তোমাৰ উপকাৰ কৰিছে গ'ম পাইছা নাই ভাল।
হয়, হয়, হয়।
এতিয়া তাৰ তাৰ লগতে আৰু যদি চাওঁ, এতিয়া তোমাৰ শিক্ষাৰ দিশতো মোবাইলে আমাৰ বহুত সহায় কৰিছো নহয় জানো? এতিয়া যিহেতু এ আই যুগ, সমস্যা নাই। এ এ আই যুগত এতিয়া কি হৈছে তোমাৰ কিবা প্ৰশ্ন উত্তৰ যদি নোৱাৰে গ'ম পাইছে নাই ল'ৰা ছোৱালীয়ে তেনেহ'লে তোমাৰ সেই তাৰ পৰা তোমাৰ এনেকৈ প্ৰশ্ন উত্তৰ শিকিব পাৰে সুধিব পাৰে এ আইক। এ আইটো নজনা বস্তু একোৱেই নাই। গতিকে এ আই তোমাৰ বস্তুখিনি শিকাই দিব ধুনীয়াকৈ। আৰু তাৰ লগতে কি হৈছে এতিয়া তোমাৰ সেই ডিজিটেল ক্লাছো হৈ পৰিছে ন ক্লাছো আহি পৰিছে নহয় গ'ম পাইছা নাই। এতিয়া তোমাৰ ধৰি লোৱা এজন শিক্ষাৰ্থীয়ে গ'ম পাইছা নাই। তোমাৰ যদি ধৰি লোৱা মানে চবৰে শিক্ষকসকলৰ চবৰে ধৰি লোৱা বুজোৱা ষ্টাইলটো বেলেগ বেলেগ নাথাকে জানো। ধৰি লোৱা কিছুমানে তোমাৰ বুজোৱা ষ্টাইল টো অকমান ভাল কিছুমানে অকণমান বেয়া। মানে চব ল'ৰা ছোৱালীয়ে চব কথা মানে বুজালে বুজি নাপায়। চব শিশু কে বুজালে বুজি নাপায় গ'ম পাইছা নাই। তেনেকুৱাত কি হয় তোমাৰ অনলাইনত যেতিয়া আমি চাওঁ, মোবাইল ফোনত কি হয় বিভিন্ন ধৰণৰ তোমাৰ একদম ভাল ভাল এডুকেটেড শিক্ষকে মানে তোমাৰ ক্লাছ কৰে। গ'ম পাইছা নাই আমি মোবাইলত যদি সেই তোমাৰ ক্লাছখিনি কৰোঁ। ধৰি লোৱা স্কুলত বুজি নোপোৱা খিনি মোবাইল ফোনৰ পৰা বুজি পাব পাৰো নহয় জানো। আৰু তাৰ লগতে আৰু এটা আৰু এটা কথা গ'ম পাইছা নে নাই। আমি মবাইল ফোনৰ পৰা তোমাৰ অনলাইন শ্বপিং কৰিব পাৰো হয় নহয়। তোমাৰ এতিয়াতো ডিজিটেল পেমেণ্ট ব্যৱস্থা হৈ গৈছে গ'ম পাইছ নে। তোমাৰ আমি মোবাইল অ', অ'। অ, তোমাৰ সেই মোবাইল বেংকিং হৈ গৈছে এতিয়া, সকলোতে তোমাৰ মোবাইলৰ পৰা পইচা-চইচা শ্বেয়াৰ কৰিব পাৰে সকলো, নহয় জানো।
একদম সঁচা কথা কৈছা।
অ, গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লেওতো আমাক মোবাইল ফোনে বহুত সহায় কৰিছে, নহয় জানো?
উম, একদম-একদম।
অ, এতিয়া ধৰি লোৱা আৰু চাবা দেই তোমাৰ যেনিবা একদম অ চিৰিয়াচ তুমি যেনিবা মেডিকেলত আছা হয় নহয়? তোমাৰ যেনিবা ধৰি লৈছো তোমাৰ ভৰিটো যেনিবা অপাৰচন কৰিব লাগে তোমাৰ যেনিবা একদম ইমাৰ্জেঞ্চিকে পঞ্চাছ হাজাৰ টকা লাগে দেই, তুমি ধৰি লোৱা বহুত গুৱাহাটীতে আছা যেনিবা দেই।
হয়।
এতিয়া তুমি গুৱাহাটী বা তোমাৰ যদি তোমাৰ মোবাইলত যদি অনলাইন বেংকিংটো নাথাকিলেহেঁতেন গম পাইছা নাই? তেনেহলে তুমি হয়তো তোমাৰ বোলে ইমাৰ্জেঞ্চিকে এঘন্টাৰ ভিতৰত তোমাৰ পঞ্চাশ হাজাৰ টকা লাগিবই, তুমি যেনিবা এঘণ্টাৰ ভিতৰত তোমাৰ যেনিবা অপাৰেশ্যন কৰিব লাগিবই কমপালছাৰি, এনে তূমি সে হাজাৰ টকাটো কৰ পৰা আনিবা হয় নহয়? তোমাৰতো সেইটোতো তোমাৰ বহুত ডাঙৰ এটা প্ৰব্লেম হৈ যাব। অসুবিধা হৈ যাব, কিন্তু এতিয়া মোবাইল ফোনৰ সহায়ত কি হৈছে যিহেতু ডিজিটেল পেমণ-পেমেণ্ট ব্যৱস্থাটো আহিয়ে পৰিছে সকলোতে। এতিয়া কি হয় তোমাৰ সেই কাৰোবাৰ ফোন কৰি মেলি তাৰ পৰা মানে ধুনীয়াকে মোবাইলৰ পৰা মোবাইললৈ পইচাটো ট্ৰেন্সফাৰ কৰি দিব পাৰিবা।
গ'ম পাইছা নাই, এতিয়া কি হৈছে আমাৰ বহুত সুবিধা হৈ গৈছে নহয় জানো? আমাৰ সেই একেলগতে তোমাৰ এক ছেকেণ্ডৰ ভিতৰতে বা দুই ছেকেণ্ডৰ ভিতৰতে পঞ্চাশ হাজাৰ টকা তোমাৰ বেংক একাউণ্টত সোমাই যাব, তুমি তাৰপৰা ধুনীয়াকে পে' কৰি দিব পাৰিবা। আৰু তোমাৰ অপাৰেচনটো ছাকচেছ হৈ যাব নহয় জানো, গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লে আমাৰ মোবাইলৰ উপকাৰ বহুত আছে গম পাইছানে? এতিয়া মোবাইলৰ প্ৰকাৰ খিনিৰ বিষয়তো মই তোমাৰ এতিয়া কৈ পেলাই শেষ কৰিবগৈ নোৱাৰিম আৰু হয় নে নহয়। গতিকে মোৰ হিচাপত তোমাৰ এই আমাৰ যি মোবাইল ফোন মোবাইল ফোনেটো মোৰ ক্ষেত্ৰত মানে মোৰ ক্ষেত্ৰত বুলি নহয়, সকলোৰে ক্ষেত্ৰত আচলতে বহুত সহায় কৰিছে মানে মোবাইল ফোনটো আমাৰ সমাজত এতিয়া বৰ্তমান সমাজত আশীৰ্বাদ স্বৰূপ হৈ পৰিছে নহয় জানো। গতিক অ' গতিকে তুমি এই মোবাইল ফোনৰ বিষয়ে মানে কি ক'বা এতিয়া, এইটো ভাল বুলি ভাবা নে নে বেয়া বুলি ভাবা এতিয়া মোবাইল ফোনটো?
মই আপুনি মই যিহেতুকে মোবাইল ফোনটো নিজেই ইউচ কৰোঁ। অ' ইয়াৰ বহুতো ভাল দিশ আছে বহুতো বেয়া দিশ আছে মই আপোনাক প্ৰথমতে কৈছোয়ে। ত এনেকুৱা নহয় যে প্ৰতিটো বস্তুৱে আমি যেনেকে এনি টাইম ইউছ কৰি থাকিলে সি ভাল হ'ব। আমি যদি কোনোবা এটা বস্তু অত্যাধিকভাৱে ব্যৱহাৰো কৰো তেনেহ'লে তাৰ ফলটো আমাৰ কাৰণে হয়তো প্ৰতিকূল হব পাৰে ঠিক আছে, প্ৰতিটো ক্ষেত্ৰতে যে আমি অনুকুল পৰিৱেশৰ আশা অনুকুল ফলৰ আশা কৰিম সেইটো আমাৰ কাৰণে মানে আহ সত্য নহ'বও পাৰে ঠিক আছে। আজিৰ যুগত চবেই মোবাইল ব্যৱহাৰ কৰে হয়নে নহয়, এতিয়া আপুনি ক'ব বিচাৰিছে যে মোবাইল ফোনে আমাৰ বহুত উপকাৰ সাধন কৰিছে। আমাৰ মোবাইল ফোনে আমাক ঠিকে মই গম পাইছো নিশ্চয় কৰিছে। মানে এটাই কথা হৈছে যে মোবাইল ফোনটোৱে আমাৰ গোটেই পৃথিৱীখন আমাৰ হাতৰ মুঠিলৈ লৈ আহিছে। আমি যি বিচাৰিছো কিবা এটা খাব মন গৈছে অৰ্ডাৰ কৰিব পাৰিছো, কিবা এটা পিন্ধিব মন গছে অৰ্ডাৰ কৰিব পাৰিছো, কাৰবাৰ লগত কথা কথা পাতিব মন গৈছে ফোন কৰিব পাৰিছো কাৰোবাক ইমাৰ্জেঞ্চি কিবা লাগে অৰ্ডাৰ মানে অ, ডাইৰেক্ট কৰিব পাৰিছো মেছেজ কৰিব পাৰিছো, প্লাছ আমি কিবা কিবি এণ্টাৰটেইনমেণ্ট কৰিব পাৰিছো ৰিলছ স্ক্ৰল কৰিব পাৰিছো, চচিয়েল মিডিয়া উপভোগ কৰিব পাৰিছো। হয় নে নহয়? আৰু ইণ্টাৰনেট বোলা যিটো বস্তু আছে তাৰ জৰিয়তে আমি প্ৰতিটো বস্তুকে এক্সেছ কৰিব পাৰিছো, আপুনি ক'ব বিচাৰিছে যে আমি মোবাইলটো অ', মানে এ এ আমাৰ ইন ইন আৱাৰ ফিংগাৰ টিপ আমি মানে অ', হাতৰ অ', আঙুলিৰে মানে গোটেই পৃথিৱীখন মানে চলাই ৰাখিব পাৰিছো হয়নে নহয়, হয়, ত' ইয়াৰ এই মোবাইল ফোনতোৰ বহুতখিনি মানে উপকাৰিতা আছে। ইয়াৰ লগতে তাৰ বহুতো অপকাৰিতাও বহুত আছে ঠিক আছে। যি মই যিহেতু প্ৰথমতে ক'লোৱেই উম', মই যিহেতু প্ৰথমতে ক'লোৱেই যে অ' আমি যদিহে ইয়াক অতি বেছি ব্যৱহাৰ কৰো তেনেহ'লে ই আমাৰ অ', মানে ক্ষতি কৰিবই কিবা এটা বস্তু নহয় কিবা এটা বস্তু যদি আমি অ', বেছিকৈ ব্যৱহাৰ কৰো মানে। অ', তেতিয়াহ'লে এই বেছি ক্ষতি কৰিবই, ধৰি লওক এতিয়া চেনীয়ে চেনী বস্তুতটো যদি নাখায় আপুনি নাখালে আপোনাৰ হেৰি হৈ যাব এইটো কি বুলি কয় চুগাৰ ল' হৈ যাব। অ', কিন্তু যদি আপুনি বেছিকে খাই কি হ'ব চুগাৰ চুগাৰ হৈ যাব ডায়েবেটি টিক হৈ যাব, ত' বস্তুতটো বেছিকে খালে বেয়া মানে বেছিকে ব্যৱহাৰ কৰিলে বেয়া। সেইটো মানে আহ প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰিব লাগে আৰু কমকে ব্যৱহাৰ কৰিব লাগে, এতিয়া আজিৰ দিনত আজিৰ দিনত মোবাইল ফোনৰ জৰিয়তে মানুহে আজি আজাকালি যোনবিলাক সৰু সৰু ল'ৰা ছোৱালী আছে সিহঁতি মানে টাইম পাছৰ কাৰণে মোবাইল ব্যৱহাৰ কৰে।
হয় হয়।
কাৰণে আপোনাৰ ইনষ্টাগ্ৰামত ৰিল স্ক্ৰল কৰে, সিটোৰ পিছত সিটো চৰ্ট ভিডিঅ' আহে ফানী ভিডিঅ' আহে ত' চাই থাকে ভাল লাগে ত তেনেকে কি হয় মানুহৰ এ মানে কি কৰে এক নম্বৰতে প্ৰথমতে সময়ৰ অপচয় কৰে তাতে আৰু দুই নম্বৰতে এ এতিয়া এনেকে বেছি টাইম মোবাইলটো চাই থাকে ন', আজি এতিয়া ৰিল চাই থাকিম ৰাতি নু শুম ৰাতি মাক বাপেকে গম নোপোৱাকে মোবাইল চাই থাকিব, তাৰপৰা দেৰি গোটেই দেৰি ৰাতিলৈকে মানে গেমিং কৰিব ত', তেতিয়া কি হ'ব তেতিয়া মানুহটোৰ অ', মানে স্বাস্থ্যৰ অৱনতি হোৱাটোতো এটা সাধাৰণ কথা হৈ পৰিব ন' এতিয়া কিছুমান আপোনাৰ অ', সমস্যাই দেখা দিব চকু চকু টাইম বেছি টাইম যদি ইজ কৰি থাকে চাই থাকে চকু বিষ হ'বই মূৰৰ বিষ হ'বই ত' এইবিলাক হ'বই আৰু আৰু আ মানে কি হয় এনি টাইম যদি আপুনি সেই ডিজিটেল বস্তবিলাক যদি কনজিউম কৰি থাকে তেতিয়া মানে কি হয় আমাৰ বডিটো মানে একদম ফিজিকেল যোনবিলাক কাম থাকে সেইবিলাক কৰিব মন নোযোৱা হৈ যায় মানে। এলাহ হৈ যায় এলাহ, মানে আৰু অ' চাবচোন আজিকালি যোনবিলাক ল'ৰা আছে ল'ৰা ছোৱালী আছে মানে সিহঁতি এ মানে কি কৰে মানুহৰ লগত কথা পাতিব নিবিচাৰে, আ একেলগতে যদি থাকে কেও তেতিয়াও গোটেইকেইটা মানে নিজৰ নিজৰ মোবাইলত বিজি হৈ থাকিব। ত' তাৰ ফলত কি হৈ যায় আমাৰ মানে সমাজখনত যোনটো সামাজিক দূৰত্বতা আছে সেইটো বাঢ়ি আহিছে আৰু আহ সেই ক্ষেত্ৰত মানে মোবাইল কেত ফোনটোৱে বহুত বেছি ভূমিকা পালন কৰিছে বুলি মই ভাবো মানে। আৰু আপুনি যিহেতু ক'লে মনত হয় আপুনি ক'লে মোৰ মনত আছে যে মোবাইল ফোনে আমাৰ আমি এতিয়া যেতিয়া আমাক কিবা এটা লোন লাগে কিবা লাগে অ', কাৰোবালৈ পইচা পঠিয়াব লাগে ত' পতককে পাৰিচোন মানে আমি মবাইলটো ইউজ কৰিছো তাৰ জৰিয়তে আ ফোন গুগল পে ইউজ কৰি বহুত খিনি কাম তুমি কৰিব পাৰিছোঁ। কিন্তু তাৰ লগে লগে মই ভাবোঁ ই আমাৰ এটা প্ৰব্লেমলৈও ঠেলি দিছে। আজি আমি যোনবিলাক ডিজিটেল পেমেন্ট এইটোৱে ইউজ কৰি আছো সি হয়তো এটা সময়ত আপোনাৰ অ', যোনবিলাক স তাৰ চিকিউৰিটি আছে সেই বিলাক বাই চানস শেষ হৈ পেলাই চাইবাৰ ক্ৰাইমৰ দ্বাৰা মানে অ', চাইবাৰ যোন বিলাক হেৰি অপৰাধ সংঘটিত হয় তাৰ জৰিয়তে মানে আপোনাৰ আহ পইচা মানে লুণ্ঠন হোৱাৰো কিছুমান সম্ভাৱনা ইয়াৰ পৰা মানে জাগ্ৰত হয় আৰু মই সেই বুলি ভাবোঁ মানে
হয়, হয়।
আৰু অ', সেইকাৰণে মানে উ কি বুলি কম এতিয়া আৰু প্ৰতিটো বস্তুকে মই যিহেতু কৈছোৱে প্ৰথম মতেই প্ৰতিটো বস্তুৰে ভাল বেয়া প্ৰতিটোৱে আছে এতিয়া যদি আমি যদি ভালটোক যদি মানে চাইছো মানে আঙুলিয়াইবলে ত তেনেহ'লে তাৰ বেয়া বিলাককো মানে আঙুলিয়ে চাব লাগিব আৰু। এতিয়া আমি কেনেকে ব্যৱহাৰ কৰিছোঁ আমি কিমান সজাগ হৈ পেলাই ব্যৱহাৰ কৰিছোঁ। ইয়াৰ পৰা হ'বলগীয়া যোনবিলাক আহ অপকাৰ আছে অপকাৰ পৰা পৰা আমি কেনেকৈ হাত সাৰিবলৈ চেষ্টা কৰিছোঁ সেই বস্তুবোৰ গুৰুতৰ ভাৱে মানে চাব লাগিব।
হয়, হয় সেইটো চাবই লাগিব আচলতে এতিয়া তোমাৰ এতিয়া তোমাৰ সেইটো তোমাৰ কিছুমান তোমাৰ যিমান ভাল গুণ থাকিব মোবাইল ফোনটো তাৰ লগতেতো কিছুমান বেয়া গুণেও থাকিবই আচলতে গম পাইছ নাই গতিকে প্ৰতিটো বস্তু তোমাৰ ভাল বেয়াতো দুইটা দিশ থাকে গম পাইছ নাই।
সেই সেই কথাটোৱে কৈ আছোঁ মই